হেল্ল'
হেল্ল'
অ, বন্ধু নমস্কাৰ। কেনে আছা বোলো? মই ভালে আছো। আজি আমি জনসং শিক্ষা বৃদ্ধিয়ে পৰিৱেশত কেনেকুৱা প্ৰভাৱ পেলায় তাৰে ওপৰত কথা পাতিম, পাতিবাানে?
হয় হয় কথা পাতিম।
এনে তুমি কোৱাচোন জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়?
যে ক'বলৈ গ'লে সহজ জনসংখ্যা বৃদ্ধিয়ে পৰিৱেশৰ অ, যেনেকুৱাকে আমি অত্যাধিক জনসংখ্যা এখন ঠাইত বৃদ্ধি পোৱাৰ ফলত ঠাইখনৰ অ-প্ৰাকৃতিক ভাৰাসাম্যতাটো নষ্ট হৈ লগতে বনা তলত অ-বনাঞ্চলৰ গছ-গছনি অতি কটাৰ ফলত তাৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট হয়, আৰু তুমি কোৱাচোন কেইটামান।
সেয়াই তোমাৰ জনসংখ্যা যেতিয়া বৃদ্ধি হ'ব জনসংখ্যা বৃদ্ধিৰ ফলত যেতিয়া, তোমাৰ খাদ্যৰ নাটনি দেখা দিব তেতিয়া অ-উম-জন-মানুহখিনিয়ে প্ৰকৃতিৰ ওপৰতে জ-প্ৰকৃতিৰ ওপৰতে যাব, প্ৰকৃতিৰ তাৰ ফলত কি হ'ব প্ৰকৃতি তোমাৰ ধ্বংস কৰিব। গছ-গছনি কাটি বাসস্থান কৰিব। তাৰ পিছত তোমাৰ, খোৱা খাদ্যৰ বাবে তাৰ পৰাই ফল খাব, বেপাৰ বাণিজ্যৰ বাবে তোমাৰ ধৰিলও গছ-গছনিৰ কাঠ আদি কাটিব। তেওঁলোকে সেনে কে জীৱন নিৰ্বাহ কৰে, জীৱন নিৰ্বাহ কৰিলে ঠিকে কিন্তু, প্ৰকৃতিৰ য-যোনটো মানে ভাৰসাম্যতা সেই ভাৰসাম্যতাটো এক-একেবাৰে নোহোৱা হৈ যাব। মানুহে ব সময় চাবা তোমাৰ কি হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত পাহাৰ অঞ্চলত ঘৰ-ঘৰ পাতি বসবাস কৰিবলৈ লৈছে। হয়নে বন্ধু? অ, অ।
একেবাৰে হয়। লগতে আমি আৰু কেইটামান ক'ব পাৰো যে ইয়াৰ ফলত মাটি প্ৰদূষণ হৈছে।
হয়, মাটি প্ৰদূষণ হৈছে তোমাৰ এই খহনীয়াই দেখা দিছে বহুত পাহাৰৰ পৰা মা খহি অহা তাৰ পিছত তোমাৰ ধৰি লও স্থানীয় অঞ্চল বিলাকত জন সংখ্যা বৃদ্ধিৰ ফলত যেতিয়া পানীৰ প্ৰয়োজন বেছি হ'ব ত' অত্যাধুনিক ভূগৰ্ভ ভূপৃষ্ঠৰ পৰা উলাৰ ফলত তোমাৰ কি হৈছে ভূপৃষ্ঠৰ পানী পানীৰ নাটনি হৈ গৈছে পানীৰ মানে কাই আহছে
হয়
হয়নে
হয় হয় একেবাৰে হয় আৰু লগতে ক'ব পাৰো যে আমি পৰিৱেশত ইয়াৰ প্ৰভাৱ পৰিছে যেনেকুৱাকে ক'ব পাৰো যে অত্যাধিক মানুহ অহাৰ ফলত তেওঁলোকে নিজৰ সুবিধাৰ্থে অহ যাতায়ত ব্যৱহাৰ কৰিব ইয়াৰ ফলত বা হয় কাৰ্বনডাই অক্সাইডৰ পৰিমান বৃদ্ধি হব বায়ুমণ্ডলত
এতিয়া চাবা এতিয়া যান বাহন যিমানেই বাঢ়ি আছে অত্যাধিক পৰিমাণত জনসংখ্যা বাঢ়িছে পিছত মানে যান বাহও পাৰিব ত যান বাহন বাঢ়াৰ বোলে কি হৈছে আমাৰ যান বাহনৰ পৰা ওলোৱা যোনবিলাক কাৰ্বন নিৰ্গম আছে কাৰ্বন ডাই অক্সাইড গেছ এইবিলাক মানে গছ গছনি যিহেতু মানে কাটি ধ্বংস কৰা হৈছে গছ গছনি সেই কাৰ্বন ডাই অক্সাইড শোষন কৰাৰ ক্ষমতাটো কমি আহিছে
একেবাৰে উন্নিচ
কি হৈছে বৰ্তমান এই সেউছ গৃহৰ প্ৰভাৱ সেউছ গৃহ গেছসমূহৰ বৃদ্ধি হৈছে হয় নে নাই অত্যাধিক গৰম হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতাই দেখা দেখা দিছে গছ গছনি কাটি অহাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে হয়নে নাই
হয় একেবাৰে হয়
অহ জলবায়ু পৰিৱৰ্তনৰ ফলত কি মানে বহুত ত বহুতৰ জীৱ জন্তু নাইকিয়া হৈ গৈছে এনেকে জলবায়ুৰ লগত খাপ খুৱাব নোৱাৰে
এে মছেো
আৰু তোমাৰ কি বুলি কয় এইবিলাক ধৰি লোৱা জন পাহাৰত অত্যাধিক পৰিমণত জুম খেতি কৰাত
ত মাটি উৰবৰত টোক কমি গৈছে
হা?
আমি এনেকুৱাকো কব পাৰো যে অত্যাধিক খেতি বাতি কৰাৰ ফলত অবৈধানিক খেতি বাতি কৰাৰ ফলত। মাটিৰ উৰ্বৰতাটো কমি গৈছে।
উ্বৰতাটো কমি গৈছে হয় আৰু তোমাৰ জনসংখ্য জনসংখ্য বৃদ্ধিয়ে তোমাৰ ধৰি লওক কিছুমান জোগাত যেনে অত্যাধিক জনসংখ্যা প্ৰৱজন বা পৰ্যটনস্থলীত ঐতায়াধিক জনসংখ্য বৃদ্ধিৰ ফলত কি হয় বা অত্যাধিক মানে সেই মানে যোনটোখেদি পৰিৱেশৰ যোনটো বহনক্ষম ক্ষমতা। সেই বহন ক্ষম ক্ষমত টো নোহোৱাই হৈ যায় ।
হয়-হয় একেবাৰে।
আৰু পৰিৱেশস্থলীত ধৰি লওক বহুতো জাবৰ জোথৰ ধৰি লও স্থানীয় আজিকালি যোনবিলাক নতুনকে বস্তুবিলাকৰ সৃষ্টি হৈছে, সেইবিলাকত অত্যাধিক লেতেৰা জনসংখ্য হোৱাৰ ফলত মানে চাৰিওফালে লেতেৰা আৱৰ্জনাৰে মানে ভৰি আছে হয়নে? অ' ত' সেই আৱৰ্জনাবোৰ ভৰি থকাৰ ফলত কি আ হৈছে তাৰ পৰা ওলাই যি দুৰ্গ্ৰন্ধ বা তাৰ পৰা ওলোৱা যি মানে তোমাৰ বীজাণু সেই বীজাণু বিলাকে আমাৰ মানুহৰ মানে দেহত শাৰীৰিক দেহত মানে বহুত ক্ষতি কৰিছে।
একেবাৰে কৰিছে ।
উম-উম।
আৰু-আৰু আমি এনে ক'ব পাৰো যে অত্যাধিক যান-বাহন। কল-কাৰখানা পৰা ওলোৱা অনিৰ্গত হোৱাত ধোঁৱাৰ ফলত অ' আমাৰ বায়ুমণ্ডল সকলোতকৈ এটা মুখ্য তেটচপিয়াৰ প্ৰভাৱ পৰিছে ইয়াৰ ফলত অজন স্তৰৰ অটি বেঙুনীয়া ৰশ্মি পৃথিবিত সোঁমাইছে ক্ষতি হোৱাৰ ফলত মানুহৰ কৰ্কট ৰোগ
হ চকুৰ-চকুৰ চানিৰ ৰোগ যেনে তোমাৰ চকুৰ চানি চানী ৰোগ এইবিলাক ৰোগে দেখা দিছে । অ তোমাৰ কি বুলি কম আৰু ভাষাৰে বুজাব নোৱাৰি না জনসংখ্য বৃদ্ধি ধৰি লও এনে বহুতো জনসংখ্যয়া বৃদ্ধি বহুতৰ ফালেদি হৈছে অহ অত্যয়াধিক জন্মৰ হাৰ। হেনে নাই তাৰপিছত তোমাৰ বাহিৰা দেশৰ পৰা আহা প্ৰব্ৰজন।
উম একেবাৰে ।
এইবিলাকৰ ক্ষেত্ৰত আমাৰ মানে বৰ্তমান সময়ত জনসংখ্য বৃদ্ধি বহুত-বহুত ক্ষেত্ৰত প্ৰভাৱ পেলাইছে তে বাহিৰে-বাহিৰৰ পৰা অহা। প্ৰবজন বিলাকৰ মানে কেনেকৈ ইয়াতে নিজা ঘৰ পাতি থাকিবলৈ লৈছে যাৰ ফলত মাটি নাট । নাটনি হৈছে । কাজিয়াৰ সৃষ্টি হৈছে। হম
উম
তাৰপিছত আৰু তোমাৰ কি হৈছে পৰিৱেশৰ যোনটো তোমাৰ সংৰক্ষণ কৰা ব্যৱস্থা সেই পৰিৱেশৰ বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধিয়ে সেই সংৰক্ষণটো নোহোৱাই গৈছে মানুহবিলাকে প্ৰকৃতিৰ কথা নাভাবি তোমাৰ নিজৰ ব্যৱহাৰযোগ্য হয়নে অ এনে এনে এনেই নতুন জনসংখ্যাৰ ধৰি লওক বৃদ্ধি কমাবলৈ হ'লে এনে আমি কেনেকুৱা ব্যৱস্থা হাতত ল'ব লাগিব
যে এনেকুৱাকো কব পাৰো যে জনসংখ্যাৰ পৰিৱেশৰ ওপৰত হোৱা প্ৰভাৱৰ ক্ষতি কমাবলৈ হ'লে আহ আমি আমি বাৰ গোটেই সৰ্ব জনসাধাৰণে অ প্ৰথমতে বনশিক্ষ উন্নয়নৰ অধিক সফল কৰিব লাগিব যে তেনেদৰে বহন একেবাৰে বহন উন্নয়নটো ব্যৱস্থাৰ জৰিয়তে আমি বৰ্তমানেও ব্যৱহাৰ কৰিম আমি এনেকুৱা নহয় যে আমি বৰ্তমান চব সাঁচিয়ে থৈ দিম ভৱিষ্যৰ কাৰণে ভৱিষ্য প্ৰজন্মৰ কাৰণে লগতে আমি স্পষ্ট ভাবে ব্যৱহাৰ কৰিম লগতে পৰিৱেশৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি আমি লক্ষ্ লক্ষ্য ৰাখিম অ এনেকুৱা লগতে আমি শিক্ষাৰ প্ৰচাৰ কৰিম যে শিক্ষাৰ যোগেদি যাতে জনাধাৰণক ক'ব লাগিব যে পৰিৱেশ আমাৰ কাৰণে কিমান ইম্পেৰ পৰিৱেশ অভিয়নে আমি থাকি কি বোনোৱা আৰো কেনেকুৱা লগতে দৰিদ্ৰতা কমাব লাগিব যে বৰ্তমান সময়ত পৃথিৱীত বহুতো দেখা পোৱা যায় যে মানে দৰিদ্ৰতাৰ ফলত পৰিৱেশক তাৰ মানে তেওঁলোকে কি হয় নিজৰ তাৰমানে পেটৰ ভুকৰ বাবে ব্যৱহাৰ কৰে আমি দৰিদ্ৰতা যিমানে অ পৃথিৱীত কমি আহিব ইয়াৰ ফলত আহ ক'বতৈছে পৰিৱেশৰ ইয়াৰ ফলত পৰি পৰিব আৰু কচ পৰিব ইয়াৰ এনেকুৱা আৰু তুমি কোৱাচোন কেইটামান
সেইয় তোমাৰ তুমি যিখিনি ক'লো সেইখিনিয়ে আৰু তোমাৰ আমাৰ জনসাধাৰণৰ মানুহখিনিও বুজি পাব লাগিব যে ধৰি লও অহ ঘৰৰ পৰিয়ালবৰ্গও বুজি পাব লাগিব যে বা জনসংখ্যা বৃদ্ধি ধৰি লও এতিয়া অ অবৈ বহুত জনসংখ্যা বৃদ্ধিছে তাৰ ফলত জনসংখ্যাৰ বাঢ়ি বৃদ্ধি হৈছে তে সেই হাতটো কমাব লাগিব তাতে পৰিয়ালৰ এজন বা দুজনতকে যাতে বেছি মানে জনসংখ্যা নাথাকে আৰু এজন বা শিশু নাথাকে সেই সেই কথাত গুৰুত্ব দিব লাগিব
হয় একেবাৰে
চৰকাৰেও কিছুমান বিহিত ব্যৱস্থা হাতত ল'ব লাগিব এই ক্ষেত্ৰত
ল'ব লাগিব অলমান
অ ধৰি লওক যেনে বৰ্ডাৰ বৰ্ডাৰ যোনবিলাক বৰ্ডাৰৰ অবৈধভাৱে মানে অবৈধভাৱে মানে এই প্ৰৱজনবিলাক ঘৰে সেই প্ৰৱজন ঘৰত কৰব লাগিব বৰ্ডাৰ বিলাকত চিকট ভাল দৰে মানে সহস্ৰ দল দিব লাগিব সেন বাহিনী নিজ যুক্ত কৰিব লাগিব
আৰু তোমাৰ বাহিৰৰ পৰা অহা যি কিছুমান প্ৰৱজনৰ প্ৰৱজনে মানে তোমাৰ আমাৰ বৰ্তমান বৰ্তমান মানে সময়ত থকা যোনবিলাক লৰা ছোৱালী সেইবিলাককো নষ্ট কৰিছে
কৰিছে কৰিছে
ধৰি লওক কিছুমান বহুত ট মাদক দ্ৰব্যপদাৰ্থ আদি গ্ৰহণ কৰে সেই গোটেই বস্তিটোৰ মানে ল'ৰা ছোৱালীখিনিৰ মানে নাইকিয়া মানে স্বভাৱ বিলাক স্বভাৱ বিলাক সলনি হৈ গৈছে
হয় হয় অন্ধকাৰে হৈছে লগতে মই আৰু সাধাৰণতে কব খুজি যে চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰো যেনেকুৱাকে আমাৰ বৰ্তমানৰ দে দেখা পোৱা যায় যে গছ গছনি থকা তাৰ ফলত কিছুমান ঠাইত পৰিৱেশতটো অতি ঠাণ্ডা আৰু কিছুমান ঠাইত গছ নথকা পৰিৱেশটো গৰম হোৱা পৰিলক্ষিত হয় আমি চৰকাৰ একুৱা ব্যৱস্থা ল'ব লাগে যাতে গছ গছনি সদায় তাৰ মানে উন্নতিৰ বাবে আমি কাম কৰো বা গছ গছনি সংৰক্ষণ বাবে ব্যৱস্থা গ্ৰহণ কৰো চৰকাৰ জনাধাৰণে সততে মিলিব লাগিব মিলিলে এইটো ব্যৱস্থা সফল হব অকল যে চৰকাৰে কৰিব লাগিব এইটো এইটো কেইয়াও সম্ভৱ নহয়
শিক্ষা বৃদ্ধি হৈছে গছ গছনি কাটিছে কিন্তু জীৱ জীৱ জন্তুসমূহৰ বাস সস্থা সমূহ নাইকিয়া হৈ গৈছে তাৰ ফলত কি হৈছে যোনে যোনে গছ গছ খিনি কাঠি আছে স্থানীয় মানুহখিনিকে স্থানীয় মানুহখিনিকে আমাৰ মানে জীৱ জন্তুবিলাকে ক্ষতি কৰিছে অ অ ঠিক আছে বন্ধু ভাল লাগিল তোমাৰ লগত কঠ তোমাৰ ৰতো বহুত নাজানিব লগা কথা জানিলো
অ তোমাৰ লগতো ধন্যবাদ তোমাৰ লগতো শিকিলো বহুতখিনি ধন্যবাদ
অ অ দে
উম